হেল্ল'
অঁ, ভালে আছে নে।
এইয়া ভালে, ভালে তোমাৰ
এ, আছো দিয়ক এ, জ্বৰ, চৰ হৈছিলে মাজত তে, এতিয়া ভাল পাইছো অলপ।
খোলা নেকি?
নাই, নাই শুৱা নাই শুবলৈ ধৰিছোঁ তেনেকুৱাটা আপোনাক ফোন আহিলে।
সেইটোৱে, সেইটোৱে এতিয়া শুবা আৰু ৰাতি। ৰাতিও দেৰিয়ে হ'ল আমিও শুম আৰু বাৰু সেইটো হেৰি কৰি পেলাই।
অঁ, অ তাকেই ময়ো কৈছো মই যে। কাইলৈ দিনত পাতিম নেকি, কৈছে নালাগে এতিয়া পাতি ল। প্ৰব্লেম নহয় আপোনাৰ, মই কৈছোঁ হ'ব দিয়া।
মোৰ মোকো তেনেকে ক'লে যে ময়ো সেইটো কাৰণে ৰখি আছো আৰু বাকী ছোৱালী। শুলে চাগৈ।
ছোৱালী শুলে, তাই অথনিয়ে শুলে মইহে ওচৰতে বহি। মোলে ফোন কৰি আছ।
আমাৰো শুলে বাৰু ল'ৰা শুই গ'লগৈ বাকী। এতিয়াটো ছোৱালী স্কুল বন্ধ চাগৈ।
বন্ধ, বন্ধ গৰম বন্ধ নহয় জানো।
গৰম বন্ধ সেইটোৱেতো, গৰম বন্ধ এতিয়া টিউচন চিউচন চলি আছে চাগৈ।
টিউচন মোৰ চলিছে এনেই ছোৱালীক এতিয়ালৈকে টিউচন দিয়া নাই। তাইক মানে মই চাওঁৱেই যে অ অ।
এ ল হে ততিছেল।
পঢ়াৰ লগতে লাগি থকাৰ নিচিনা মোৰ ইমান ভাত পানী বনোৱাত মানে। খোৱা বোৱা বা ঘৰত মানে মোৰ ইমান কাম নাথাকে সেইকাৰণে তাইক। টাইম টো দিব পাৰো আৰু।
কোনে বনায়।
মায়ে মায়ে মানে মই চুলে নাখাই যে। মালা লোৱা পাপাই।
অ অহ।
আমাৰ সত্ৰ অধিকাৰ ন। অ দেউতাক সত্ৰ অধিকাৰ মানে তাৰপিছত এ সেইটো কাৰণে। অ সেই কাৰণে যিটি বস্তু নাখায় চাহকাপ খায় আৰু।
অ এইবিলাক মালা ল'লে মানে সেইটো নাখায় তেনেকে।
এই বহুত নিয়ম নীতি অ সেইকাৰণে মই ভালেই পাওঁ হ হ হ।
ভালেই হৈছে ভালেই হৈছে হ হ সেইটো কাৰণে ভালেই। ভাল ভালেই হ'ল ছোৱালীকো সময় দিব পাৰি আৰু লগত। -তে মানে কি হৈছে এতিয়া বনাব নালাগে।
নালাগে এনেই আটা চাটা মাৰি। দিওঁ বা ভাজি পাচলি কাটি দিওঁ এইবিলাক হয়। খালি বনোৱাতো মানে অ।
নহয় সেইখিনি কৰিবলৈ ইমান বেয়া নহয় বাৰু সেইবিলাকে কিন্তু বনাই থাকি। এতিয়া ধৰক কথাটো কৈছোঁ কেতিয়াবা ধৰক ক'ৰবালৈ যাবলগীয়া হ'ল। অ কাষে খিনি আৰু নিজেও কাটি ল'ব। পাৰিব বনাব যেতিয়া পাৰে নিজেও কাটি ল'ব পাৰিব তেনেকুৱা নিচিনা হয়। লেঠা ইমান নাথাকে ভালেই বাৰু সেইটো।
আ হি সেইটো কাৰণে মানে কি হয়। পঢ়াৰ লগতে ব্যস্ত হৈ থকা হয় যে মই সেইকাৰণে এতিয়ালৈকে দিয়া নাই টিউচনটো। নাইনতো মানে চা আৰু মই স্কুলত এনেও মেথছ চাইন্সেই লওঁ স্কুলত। সেইকাৰণে হেৰি হৈ যায় আৰু সহজ হৈ গৈছে। এইয়া খালি ছোৱালী মানে- কি হৈ আছিলে আপোনাৰ? অ অসমীয়াটোত অকমান তাই কেঁচা আছিলে। অসমীয়াটোত। তাৰপিছত এতিয়া মানে কি হ'ল? মই ভাবিছিলো- কি কিন্তু টিউচন বুলি ক'লে ভয় কৰে। তাৰপিছত মই কৈছো নাই এনেকে কথাটো নহয় ন তুমিতো পাৰিব লাগিব অসমীয়াটো। তোমাৰ নিজৰ লেংগুৱেজ হয় নিজৰ মাডাৰ টাং হয় তুমি নোৱালে- কি হব? এনেকে বেয়া নহয়, মানুহে হাঁহিব এনেকে ধেৰ কিবা কিবি- বুজালো, তাৰ পিছত নিজে নিজে কি কৰে- এই যে পেপাৰ বোৰ বা নন্দিনী সখী এইবিলাক যে পঢ়িবলে- নিজে হেৰি কৰিছে। কৰি কৰি কৰি আৰু এ এমাহো নালাগিলে বিশ্বাস কৰিব ছেভেনত- অঁ তাই এইবাৰ এইটত। এম এই আপোনাৰ ছেভেনৰ পৰা এইটলে যেতিয়া একমাহ যায়, সেই একমাহত ধুনীয়াকে- পঢ়ি পেলাই, এইবাৰ এইটত কিন্তু ভাল কৰিছে।
ভালেই হৈছে, ভালেই হৈছে আপুনি- বুজাই দিলে ন, যোনটো আমাৰ এইটো লাগিবই আমি অসমৰ আমি- অসমীয়াটো আমাৰ মেইন হয় লাগিব বুলি কোৱা কাৰণে তায়ো মানে বুজি পালে।
আৰু ক'ব গ'লে আজিকালি ধৰক- আপুনি ডাঙৰ দৰ্খাস্ত এখন লিখে কিবা লিখে অসমীয়াতে লিখিব লাগিব। ই আগতেহে ইংলিছত চলিছিলে, - এতিয়াতো আপুনি যতেই দৰ্খাস্ত নিদিয়ক কিয় অসমীয়াতে লাগিব।
সেইটোৱেতো আৰু মানে কি হৈছে যেনে এতিয়া মানে আপুনি যেনেকে কৈছ- তে যে আমাৰ এইটো লাগিবই আমাৰ অস- অসমীয়াটো আমাৰ লাগিবই, তুমি যিমানেই যি হেৰি নকৰা কেলে আমাৰ এইটো লাগি- বৈ, তেনেকে বুলি কৈছে কিন্তু, আমাৰ মানে কিছুমান আ- ছে ন, এই নোৱাৰা যদি তুমি নালাগে দিয়া অসমীয়াত- টো নপঢ়িলেও হ'ব, তোমাক বাহিৰতে পঢ়িবলৈ- ঠিয়াই দিম তুমি নালাগে, তেনেকুৱা ধৰণৰ কোৱা মানুহ আছে। তুমি চাবাচোন মানে- তেনেকৈ কোৱা মানুহো আছে। আজিকালি মানে বেটো নহ'লে- এতিয়া মানে আহি সেই যিকোনো এতিয়া আমাৰ ইয়াতে- এতিয়াতো গৰম বন্ধ হৈছে গৰম বন্ধৰ কাৰণে মানে কৰ্মশালা পাতিছে। কৰ্ম- শোলাত মানে, ঢোল, ঢোল, তাল, খোল- এইবিলাক মানে চব শিকাইছে মানে।
অঁ' উম'
তাকে মানে মানুহে এতিয়া আজিকালি ধৰাচোন, - আ মানে সেইবিলাক বস্তু নিশিকোৱাই হৈছে, মানুহ আমাৰ- যোনটো আমাৰ তাত খোল বজোৱাত- কিবা বযোৱা এইবিলাকতো আজিকালি ল'ৰা ছোৱালী নাজানেই।
সেই বস্তুতোটো নাইকিয়া হৈ গৈছে আচলতে।
সেইটোৱতো, তোমাৰ ধৰাচোন সেইবিলাক বস্তু আমাৰ ল'ৰা ছোৱালীক শিকাব লাগে। জানিব লাগে আমাৰ- ন মানে আগৰ প্ৰজন্ম শিকি গুচি গ'ল, এই নতুন প্ৰজন্মখিনি আমাক- কোনে শিকাব? কোন শিকাবলৈতো কোনো নাই। কিন্তু, আমিয়ে যদি- যদি আমাৰ ল'ৰা ছোৱালীকেই নপঠিয়াওঁ, কোনে শিকিব, কোনে ল'ব? তেনে তেনেকুৱা এটা হয় সেইটো কাৰণে আমাৰ ল'ৰা ছোৱালীক আমি শিকিবও দিব লাগে এতিয়া অসমীয়াটো আপুনি যেনেকে কৈছে যে অসমীয়াটো তুমি জানিবই লাগিব থিক তেনেকে আমাৰ এইটো আমাৰ মানে আমাক শিকাই থৈ যোৱা বস্তু আমি আমাৰ এইখিনি জানিবই লাগিব এতিয়া বৰগীত এটা আজিকালি ল'ৰা ছোৱালী ল' ছালী গাব ক'বচোন বৰগীত কি বস্তু এইবিলাক বস্তু বুজি নাপায়।
অ নাপায় নাপায় নাপায়।
বেলেগ কিবা গান গাব দিয়ক পূৰা গাই দিব কিন্তু বৰগীত এটা কোৱা বুলি ক'লে নোৱাৰে সেই সেইবিলাক বস্তু নাজানে মানে। সেই ল'ৰা ছোৱালীয়ে সেইবিলাক বস্তু শিকা নাই মানে সেইবিলাক
মোৰ মতে নহয় অসমত যে যিমান প্ৰাইভেট হওক হিন্দী মিডিয়াম অসমীয়া ইংলিছ মিডিয়াম ৰাতিপুৱা ৰাতিপুৱা সদায় বৰগীত দি পেলাই ষ্টাৰ্ট কৰিব লাগে।
সেইটোৱেই।
বা তেনেকুৱা সেই এনেকুৱা ৰুল কিছুমান বনাব লাগে চৰকাৰে। এতিয়া যেনেকে চিনেমা হলত ন জনগনতো লগাই দিয়ে হয়নে প্ৰথমতে মানুহে লাজেই কৰে উঠিবলে এতিয়াতো দেচোন হোৱাৰ লগে লগেতো চব খাৰা হয়।
অ সেইটোৱেই এতিয়া সেইটো জনগণৰ মনতো গাই পেলাইহে তাত চিনেমা হলত হেৰি কৰে সেই মানে যিকোনো হেৰিতে হওক সেইবিলাকতো এতিয়া আমাৰ আগতে মানে আগৰ স্কুলবিলাকত সেইবিলাক আছিলে আজি আজিকালি তেনেকুৱা নাই আগৰ মানে বটত কটৰ পিছফালে তেনেকৈ দিছিলেঁ লিখি কৰি আজিকালি সেইবিলাক ইমান নাই বাৰু। কিন্তু হ'লেও আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া মানে যিকোনো বস্তুৱ এতিয়া বিহু এটা উৎসৱ এটা আহিলে বিহু হওক কিবা হওক এতিয়া ঢোল তাল জুই জানিব লাগিব বিহু কি বস্তু আমাৰ ল'ৰা ছোৱালীয়ে জানিব লাগিব। ন আমি যদি আমাৰ নিজৰ আমাৰ নিজৰ সংস্কৃতি আমাৰ নিজৰ হেৰিখিনি আমি যদি আমাৰ ল'ৰা ছোৱালীক নিশিকাওঁ কেনেকে হ'ব!
হয়তো কেনেকে হ'ব।
কেনেকে হ'ব এতিয়া আমি বা বেলেগৰ বস্তুবিলাক আমি মানি থাকোঁ এতিয়া আমি আমি এতিয়া
কি হৈছে যে যিমান আপডেট হৈছে নিজৰ হেৰিতটো পাহৰি পাহৰি
পাহৰি গৈছে এতিয়া আমি আমি এতিয়া লোকৰ মানে যি দেখোঁ আমি তাকেই আমি বাহিৰৰ বস্তু যিবিলাক আয়ত্ব কৰি আমি লৈ লৈ আমি মানে সেইবিলাক মনাই থাকোঁ মানে চাবাচোন এতিয়া বাৰ্থডে পাৰ্টি এ হওক কিবাই হওক আমি মানে সেই লোকৰবিলাক লৈ থাকোঁ কিন্তু আমি নিজ এই আমি নিজৰ সংস্কৃতি আমি নিজে পাহৰি গৈছোঁ। আমি মানে সেইবাক বস্তু আমাৰ নিজৰ সংস্কৃতিক আমাৰ ল'ৰা ছোৱালী নেদেখুৱাও কাৰণে ল'ৰা ছোৱালী হ'লেও পাহৰি গৈছে তা নাজানে।
হয়টো হয় কিন্তু এইটো আচলতে স্কুল বিলাকত যে এটা ৰুল ৰেগুলেশচন এটা দিব লাগে ন।
সেইটোৱেইটো। আমাৰ তেনেকুৱা মানে কোনো একো নাই আৰু মানে কি জানে আজিকালি মানে কেনেকুৱা মানুহ বিলাক মানে টক টকা পইচা হ'ল চাকৰি কৰে মানে কি আৰু আমাৰ ল'ৰা ছোৱালীক বাহিৰতে পঢ়াওঁ আমি ইয়াত নপ- পঢ়াওঁ সেইটো কাৰণে আমাৰ ইংলিছটো সেই তেনেকুৱা ধৰণৰ বহুত হয়তো আজিকালি ল'ৰা। চোৱালিবিলাক মানে তেনেকুৱা হ'ল মানে এমাক-
ফলত কিডাল হ'ব এই- বাহিৰত গৈ পেলাই ল'ৰা ছোৱালী বাহিৰত গৈ পেলাই কিবা এটা বিপদত পৰক। আকৌ চি এমকে কয় অঁ আমাক উদ্ধাৰ কৰক কিবা কৰক কিবা কৰক সোপা।
সেইটোৱেই। এতিয়া আমাৰ ল'ৰা ছোৱালী আমি বাহিৰলৈ পঠিৱাটো কিয় চিন্তা কৰিব লাগে আমি ইয়াত- ইতেই থাকো ইয়াতে ভালকৈ পঢ়িলে শুনিলে ইয়াতেই ভাল। হেৰি হ'ব সেই চিন্তাধাৰাবিলাক সোমোৱাই দিয়ে কাৰণে আমাৰ মানে- চলিবিলাক বেয়া হৈ গৈছে এতিয়া আমাৰ এতিয়া- কৰ্মশালা পাম্প মানে হেৰি কৈছে নাই খোল- ঢোল এইবিলাক মানে নাচ গান এইবিলাক। চব শিকাব মানে চব মানে আহি মানে আৰু সেয়া মানে চব ভাগে- কবাকৈ শিকাই শিকাই যাব আৰু যোনে যি লয় ধৰা ছোৱালী মানুহো- ফুল বজাব পাৰে ঢোল বজাব-
উমঁ উমঁ উমঁ আৰু ভাল লাগে নহয় নে দেখি পেলাই ঢোল বজোৱা হহহ ছোৱালী মানুহ বিলাক অহ!
ভাল লাগে ছোৱালী মানুহবিলাকে তেনেকৈ ঢোল চোলবিলাক বজালে কৰিলে। ভাল লাগে ময়ো ভাল পাওঁ এতিয়া বিহু চিহুটো আজিকালিতো- ফাংচন চাংচনতো ছোৱালীবিলাকেও বজাই।
অঁ অঁ আজিকালি আগৰ নিচিনা ফাংচনো নাই নহয়।
নাই এইবাৰ ফাংচন নাই এই। এইবাৰ মানে ফাংচনটো এইবাৰতো একেবাৰে নোহোৱা নহ'লে আমাৰ ফালে নহ'লেই। হৈছেনে ইফালে।
অঁ ফাংচন ইমান নহলেইবাৰ আমাৰো ইমান হেৰি নাই। এই যোৱা পৰহি মানে মইনা পাৰি জাতি কিবা এটা পাতিছিলে? তাকো পোৱা মানুহও নহ'লে।
মানুহ নহ'লে-
উমঁহো নহ'লে।
অঁ, অঁ ওচ, ওচৰতে মানে হৈছিলে আৰু।
ওচৰতে ওচৰতে হৈছিলে।
উমঁ উমঁ নাযায় আজিকালি- মানুহে মানে বেয়া পায় মানে এইবিলাক চাবলৈ বেয়া পায় এতিয়া- সেইদিনাখন আমাৰ ইয়াত ভাওনা পাতোতে আমাৰ ওচৰৰে ল'ৰাজন আহিলে। তাৰপিছত মই ক'লোঁ মই সুধিলোঁ আৰু মই ক'লোঁ ভাওনা চাবলৈ নাজাও, কৈছে ভাওনা- চাই নেকি, মানুহে ভাওনা চায় নেকি ভাওনা নাচাওঁ বোলে আমি ভাওনা নাচাওঁ। মই বোলো ভাওনা নাচাওঁ ভাওনাই চাব লাগে কিয় চাব নালাগে তো- তোৰ ছোৱালী এজনী আছে তই তাক দেখুৱাব লাগে। ভাওনা কি বস্তু তেতিয়াহে গম পাব আমি- আমি যদি বাপেক মাকে কওঁ ভাওনা আমি নাচা- ভাওনা নাচাওঁ ভাওনা বেয়া পাওঁ সেই ল'ৰা ছোৱালীয়ে কেনেকৈ শিকিব। সেই লৰা, ছো ছোৱালী-
এই বিলাক ভাওনা চাওনা নাচাই কাৰণে বহুত বস্তু নাজানে-
সেইটোৱটো।
উম।
সেইটো কাৰণে আমাৰ ল'ৰা ছোৱালীক আমি যদি তেনেকে কওঁ, এই নাচাওঁ আমি আমি ভাওনা বেয়া পাওঁ ভাওনা আজিকালি মানুহে চায় নেকি বোলে তেনেকে কয় নেকি, নিজৰ ছোৱালীজনী আগত তেনেকে কয় নেকি সেইকাৰণে নি নিজৰ ছোৱালীজনীয়েও মানে মন্দিৰ বেয়া পায়। কিবা মন্দিৰ মানে ককা কইতাক, ককা কাইতাকক মন্দিৰ যাব নিদিয়ে।
আজিকালি ল'ৰা ছালী আপুনি ৰেষ্টুৰেণ্ট এখনৰ কথা সুধিবচোন চব
অঁ, অ, ৰেষ্টুৰেণ্টত কোন কিমান খানা পায় ৰেষ্টুৰেণ্টত কোনখন, ৰেষ্টুৰেণ্টত কি ভাল খানা খোৱা সেইবিলাক চব জানে কিন্তু।
চব জানে, কিন্তু ভাওনা সেই কথা সুধিবচোন একো নাজানে।
এইবিলাক নাজানে কিন্তু নামঘৰৰ কি বস্তু সেইবিলাক নাজানে এতিয়া আইতাক আইতাকে, নামঘৰত যাবলে বিচাৰিলে আইতাকক নামঘৰত যাব নালাগে বুলি কয়। তেনেকে বুলি কয় আৰু নাম ঘৰ কিয় যাব লাগে নামঘৰ যাব নালাগে এনেকে বুলি কয়, সেয়াহে ল'ৰা ছোৱালীক মানে আমাৰ মানে শিক্ষা দিছে আৰু সেয়া শিক্ষা দিয়ে নিকি মানে বাপেক মাকে কৈ দিয়ে যে আগতে এতিয়া বাপেক মাকে কৈ দিয়ে সেইটো কাৰণে মানে ছোৱালী সেয়াও মানে হেৰি পাইছে। চল, মানে কি আৰু ধৰ সিহঁতে এই ভাওনা চাই নি কি আৰু এনেকে সিহঁতেও কাইলৈ পৰহিলে যদি সিহঁতকো কোনোবাই সোধে মই এইবিলাক বস্তু বেয়া পাওঁ মই এইবিলাক ভাওনা বস্তু নাচাওঁ। কিন্তু ৰেষ্টুৰেণ্টত কিবা অমুকলৈ যাবা নেকি বুলি ক'লে, অঁ, আমি কালি গৈছিলোঁ নহয় তাত সেইখন ৰেষ্ট ৰেন্টত, আমি খাইছিলোঁ নহয় অমুকটো বস্তু সেইটো কিন্তু পুৰা মনত ৰখিব। ৰখিব, তেনেকুৱা ধৰণৰ হয়, এইটোৱে এতিয়া মানে আমাৰ ল'ৰা সেয়া ফুল শিকাইছে আমাৰ ল'ৰা বাৰু দিছে। নাম হেৰি দি থৈ আহিছে, এতিয়া মানে শিকাই আছে হেৰি কৰি পেলাই তাৰ পিছত হোৱাগৈ নাই মোক মোক কৈছে, আমাৰ আকৌ এতিয়া আকৌ টিউশচনো থাকে। টিউশচন এইকেইটা দিন নকৰোঁ বুলি কৈছে।
কোনফালেনো মিলাব ন, এতিয়া বন্ধ বুলি ধৰক পাৰিছে এনেইটো নোৱাৰে ইমান মিলাব।